হেল্ল'
হেল্ল'
অঅঅ
অ, গৈছে নেকি ইয়াৰ পৰা?
কেইজন মান আহিব?
মোৰ ইয়াত নাই দেখুৱ আকৌ ফোন যোৱা
একলে
গম নোপাও
ত ত সেউজীয়া হৈ থকা নাই জানো
নাই নাই নাই হোৱা
আ আইজা খাল ফড
ৰবা এতিয়া শুনছা নে বাৰু এনে কথাবোৰ
মই শুনিয়ে আছো
অ হল হল
উম কোৱা
কি কম পৰীক্ষা কথাই কওঁ আৰু
উম ক
আৰু আমাৰ মানে আৰু কেইদিন আছে আৰু এখনেহ হৈছে আৰু চাৰিদিন আছে আৰু পৰীক্ষা
অ আজি আছিলে নে কালি আছিলে
আজি দেওঁবাৰ কালি আছে আছিলে
কালি আছিল ঠিকে
হেৰি কি কয় আমাৰ আকৌ এবাৰ গেপ মানে এ এ দু দুদিন দিছে এখন পেপাৰ মানে সেইখন ইজি খনত দুদিন দিছে টান বোৰত আকৌ মাজত এদিন এদিন
উম চাৰিখনে পেপাৰ
অঁ মাইনৰ খনৰ সৈতে পাছ আৰু
অঃ মেজৰ চাৰিখন নি অঁ মই আকৌ মাইনৰ সৈতে চাৰিখন বুলি ভাবিছিলো
নহয় নহয়
উম গমপাইছো
তোমাৰ অঁ ঠিকেই হ'ল বাৰু হেৰি তোমালে সেই যে আসামিছ টান্সছকিৰ্প খন যে গৈ কৰিবলৈ নাম বাঢ়ি বাঢ়ি গৈ আছে নে বাৰু সেইবোৰ
প্ৰথমে সত্তৰ টা নে কেইটা আছে সত্তৰটা কৰি এতিয়া আকৌ পঁচাশীটা নে নব্বৈটা হৈ আছে
অঁ অঁ
সেই এটা প্ৰথম দিনা আহিলে আহি পেলাই সেইটোত হেৰি কব লাগে সেইটোত মই কোনটোত ইন অন দিবলৈ আৰু ইন কিবা এটা বুলি আহে যে কোনটোত কি ভাৰাব লাগে বুজিয়ে নাপাওঁ।
মই চব দুটাই ভৰাই দিছো
উম উম দুইটাই ভৰায় দিছ নে অঁ বুজি নোপোৱা সেইটোৱেকে বুজি নোপোৱাাতত মানে হলেও বুজি নোপোৱাটোত চাগে ইন এ কিবা এটা কিবা এটা আছে সেইটো অঁ দিবলৈ ইটো সেইটো ভৰুৱা লাগে নেকি তাৰছতে আৰু চাগে নুশুনিলে চাগে ইন অডিবল ভৰুৱাব লাগে নেকি
অঁ
বেকগ্ৰাউণ্ডৰ কিবা চে সেই কিবাাবি মাত চাত আহিলে সেইটো অদিবলটো ভাৰাব লাগে হবলা মই চাবমিট কৰিলো আজিহে কৰিছো চাবমিট কৰিছিলো টেকটো কমপ্লিট নাই কৰা বাৰু যোনখিনি কৰিলো আগৰ আগৰ টাস্কেইটা পাছত এইবিলাক যে হেনে কোৱা দুটাত নতুনকে তাৰ মানে মই চাবমিট কৰিলো দেই।
অহ।
সেই প্ৰচেচিঙতে আছে একো দেখুওা নাই।
অ' মোৰো গ্ৰীণ হৈ যোৱা কালাৰহে আছে।
কালা হৈ আছে অ 'আৰু তাতে কাত খাবলৈ আছে নহয়। ভুল হবলৈ আছে মোৰ প্ৰথম- প্ৰথম ফিফটত কমপ্লিট হওঁতে কেইটা ভুল আহিলে?
এটা।
এতা মোভাগ আৰু তিনিটা ভুল আহিলে। ভুল আহিলে আকৌ কেলে আহিল
হে কি বঘ খেতি? ৰাতিটো যে মই মাজত হেৰি দিয়া নাছিলো মানে
হাইফেন
অ।
আহ ', আচ্ছা। মোৰ আকৌ হেৰি এছ বি আই এছ বি আই বুলি কোৱা সেইটোতত মানে এছ বি আই বুলি কৈছিলে এছ বি আইৰ ৰটো লগাই দিলো মই। সেইটো ভুল হ'ল তাৰছতে আৰু কৃষি কাৰ্যটো মই এ কৃষিটোও বেলেগকে লিখিলো কাৰ্যটোও বেলেগকে লিখিলো। মোৰ দুটা দুটা সেইটোৱে হ'ল দুটা মানে ৱৰ্ড দুটাৰ মাজত গেপ দি দিলো।
অ অ
উ ', বাকী সেয়া আৰু।
অহ। আ-আৰু হেৰিয়াৰ কি বুলি কয় যিটো কয় তাত কে বেলেগ লিখি মানে অলপ এড চেড
অ নোৱাৰি যিটো কয় সেইটোৱে লিখিব লাগিব সিহঁত চিহত - চিহত কলে চিহতে লিখিব লাগিব সেনেকুৱা। অকণ চেঞ্জ কৰিব নোৱাৰি কোনটো। চেঞ্জ কৰি লিখিছ ছেকেণ্ড টাইমবোৰ নেকি?
বিলাক অদিয়বু
এটা ৰিয়েল ৰিয়েল তাজবুৰ। অ', আই তাতনো লিখাই আছিলে সেই ইনফৰমেশ্যনটো তাত চেঞ্জ কৰিব নালাগে বুলি?
চব চেঞ্জ কৰি দিলো মই। ইমান অদ্ভুত কে কথা পাতিছে নামনি। মানুহ বোৰে
অঅঅ
অ ভালে কৈ দিওঁ বো ইমান বেয়াকে পাইতিছে অলপ শুদ্ধকৈ কৈ কৰি দিলো
উম মহান তুমি এইটো কোৱা সদাই হলে মই ফোন কৰিম ৰ
অ অ
গাটোোৱে বেয়া আৰম্ভ কৰ
অঅঅ
উম কিবা চৰ্দি বহুল আাৰ ধাওনাা দুদিিন তিনদিনৰ আগতে এদিন কথা নাই বতা নাই এনেকে গধূলি সময়ত তাত টিউচন কৰি আছিলো তাৰপিছতে সেই দু লা চোৱালী দুটাাক তাৰ পাছত দু দুটাক পঢ়াই থাকোতে খুব চকুবোৰ পোৰিলে দেই পোৰি আছে পুৰি আছে তাৰপাছতে শৌকণ আহিলে ছয়টামান বজাত চৌককেইটা একদম পুৰি পুৰি দিম কিন্তু কাত ঠাণ্ডা লাগিছে দুঘুৰ গৰম সেইদিনা মই একদম পেণ্ট চাৰ্ট পেণ্ট পিন্ধি চুৱেটাৰ দুটা পিন্ধি বহি আছো ব্লেক জ্বৰ উঠিলে উঠিলে উঠিলে তেতিয়া মায়ে টেবলেট এটা খোৱাই খুৱাই দিলে তাৰপিছত ভ হব ভাল হ' সেনাই হেৰি দিনা ততে দিছিলি যে হিয়াৰ লগত যে ফটোখন দি থ যে তইতে দিছিলি যে হিয়াৰ লগত যিদিনা ফটো দিছে তাক দিছিল সেইদিনা কথা তাৰপিছত ভালো হ'ল ভাল আ গ নামঘৰ পালোোগে নামঘৰ হেৰি ভ ভাওনা খোৱা চালোোগে তাৰিছতে দুদিন মমান নাই ভাল ভালা তাৰপাছতে ভওনা চাননা পাৰ হৈ মেলি গ'ল সেয়া এতিয়া তাৰাছতুক কে এয়া সেইদিনা ডাক্তৰলে গৈছিলো যে যোৱা সোমবাৰে যোৱা সোমবাৰে ডাক্তৰ পৰা আহা পাঁশ প পৰা দেই
অঅঅ
এেলাই চ এেলাই লাগি থাকে গাটো একদম ভাগৰ লাগে একদম মানে জোৰ চুৰ নাইিকা নিচিনা লাগে কৈছো নহয় চৰি ততো কাহ তোৰ আছে কাহঁ ধৰে মানে ডিঙিটো চেচেৰাই চৰ্দিটো ডিঙিটো চেচেৰাই আছে। সেইকাৰণে ঠাণ্ডা বস্তুেনেকে একু খুৱাও নাই মায়ে কৈছিলে তই সেইদিনা দাঁৰ হ দাততে চাগে ঠাণ্ডা পানী খাইছিলো যে ফিল সেইটো কাৰণে হ পায় বুলি কলে ত বাকি মানে ক খোৱাইে নাই চ কি নহল জানো একদম এলাচ এলাইচ লাগে গাটো কালি পৰহিে নাই ৰাতিপুৱা দিছিলো যে ৰাতিপুৱা চাৰিটালৈ পাঁচটালৈকে পঢ়াটো যে ছিলো যে
মই নাই নেচালো মানে মই নাই দেখা
কি মেছেজো দেখা নাই নি কিবা হেৰিয়াত ফ্ৰেমেলি গ্ৰুপত
মই নাইাই চো আহ পায় জানো
পাগল নি তই নিজে কিবা দি থৈছচোন তাৰ পাছত মই সিদিনা মানে এনেকে দি
দেখিছিলো নেকি!
অ সিদিনা দিনতোকে অসুবিধা অসুবিধা অ অসুবিধা সিদিনা দুটাম দুটামান বজাত খুব শুলো দিনতটো কৈছো নহয়। অ পিছে তই ফোন কৰিলে তইহে বেছিকে কথা কব লাগে অ
তুমিয়ে কোৱা একো নাই।
মানে কথাটো কিমান কিমানকে চলিছে ফিফটি ফিফটি চেভেন্টি থাৰ্টি এইটটি এইটটি ফৰটি এইটটি এইটি টুৱেণ্টি এনেকে লিখিবও আহে তাত।
ৱাৱ ভেৰি নাইছ।
উ'ম
আ তুমি নেক্স কলতো তুমি এতিয়া বাৰু তুমিয়ে কৈ থকা বাও মানে মইও কৈছো আমি নে কলত অকিতৰ কথা পাতিম দেই।
অ ঠিক আছে।
ভাল কথা পাতিম আমি।
উ'ম ধাৰজন ধৰ্ম চৰ্মৰ কথা পাতিব পাৰিম নহ অ তাৰিছতে সেয়া।
অ আৰু কক্ৰচ জন্তা পাটী চাইছা নে নাই?
উ'ম চায়ে আছোকো ওলাইে থাকে সিহঁতি এটা প্ৰটেষ্ট এটা কৰিলেহি নহয়।
কৰিলে সি অ খালি মানে কিছুমান। মানে যিমানবোৰ মানে মই চালো মেলোৱা নিউজ দেই কিবা সেইবোৰ মত মানে এতিয়াতো বহুত খিনি মানুহে ফ'ল' কৰি থৈছে তাৰ মানে বহুত কম মানে যিমান খিনি প্ৰতেষ্ট
এনেই কৈছে নিউজত দেখাইছে সেনেকে। খালি প্ৰতেজ কতে ঢেৰ মানুহ গোট খাইছে তাত। মিলিয়জত মানুহ গোট খোৱা নাই কাৰণ তাত ত মেক্সিমাম ল'ৰা ছোৱালী যে এতিয়া কিছুমান এনেকুৱা নহ আজি আমাৰ অসমৰ পৰা আজি মই তয়ে আমাৰ অসমৰ পৰা আমাৰ নিজৰ লোকেলয়াৰে যেনিব আমি আমাৰ গাওঁখন মাজজ ভ পঞ্চাছতা মেম্বাৰ ত্ৰিছতায়ে ফল কৰিছিলে মইতো এটাও যোৱা নাই।
উ'ম।
কোৱা আৰু কথাটো।
সেইটোয়ে সেইটোয়ে তাছতে আৰু সেইটো যে আম আদমি পাৰ্টি ত্ৰি যে সেইটো এক্স হয়।
শুনিছো।
তাৰপিছত তাৰ মানে ফটোও আছে দেই হেৰিয়াৰ সেইটো অভিজিত হেৰিয়াৰ।
উম অভিজিত বুলি মই যাম ন নো
অ সেয়া সেইটো আম আদমি পাৰ্টিৰ হেৰিয়ে
হয় নে মোক গম পাইছো সি এক্স মানে আমাৰ পাৰ্টিৰ লগত আগতে আছিলে মানে আহতে মান পাৰ্টী চাপৰ্টাৰ আছিলে আৰে ধৰ সেইদিনা সেইটোকে অভিজ্ঞ লগত দন লাগিছো সি কৈছে বেছি চিজেপি সি উলিয়াইছে যে সেই আম আদমি পাৰ্টী চাপৰ্টাৰ মই মানে তাকে মই কৈছো মই তাক আমাৰ নিজৰ কোন চিএমটোৱে সেই তুয়েইচোন আামাৰ হেৰিে আছিলে চোন কংগ্ৰেছী আছিলে
অঁ সেইটোৱে সি জানে
অ বিজ্ঞানজোতিতো বেছিয়ে অন্ধভক্ত দেখিলে খঙে উঠে মোৰ ভাগৰ
উম আৰু মানে মই হেৰি আৰু চাওঁ আৰু দেই এইবিলাক মানে যিবিলাক ফৰেঞ্চিক ইণ্টেলিজেঞ্চ বিলাক আছে তাহতি মানে কেনেকে মানে এখন এখন দেশৰ চৰকাৰ মানে গিৰাই আৰু নিজৰ মানে হেৰি কৰিবৰ কাৰণে স্বাৰ্থ পুৰাবৰ কাৰণে আ বি বিটেইনৰ এম আই চিক্স আৰু আমেৰিকাৰ চি আই এ মানে সিহঁতে মানে আমাৰ এতিয়া নেপালখনেৰে চৰকাৰখন নাইকিয়া কৰি দিলে মানে গিৰাই দিলে সেইখন মানে তাত মানে সেই চিক্ৰেট এজেণ্ট বিলাকো ষড়যন্ত্ৰ থাকে এতিয়া বাংলাদেশৰ চৰকাৰও গিৰাই আছে সেইখনো ষডযন্ত্ৰ মানে ইণ্ডিয়া বাকি বহুত কিব কিবি কৰি থাকে ন তেতিয়া মানে এতিয়া নেবাৰিং কানট্ৰ্ৰী বিলাকত অশান্তি হলে আমাৰো অশান্তি হয় কিবা কিবি ধেয় মানে চক্ৰান্ত থাকে মানে সেনেকুৱা আনকি সেই কিবা ইন্দিৰা গান্ধী যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে ন তেতিয়া সেই পাৰ্লিয়ামেণ্টত থকা কোনোবা এজন মানে এ এনেকুৱা মন্ত্ৰীয়ে মানে আৰু চিয়াই কাৰণে মানে কাম কৰিছিলে চিক্ৰেট এজেন্ট আছিলে সি তেনে সেইকাৰণে মানে এতিয়া মানে এইটো আম আদমি পাৰ্টি নহব পাৰে দেই এইবিলাক এতিয় বাা বিজেপিয়ে যিকোনো কথা উলিয়াই থাকিব পাৰে কিন্তু এইটো কিন্তু হয় এইটোওোৰ এনেকুৱা লাগে যেন কাৰণ আমাৰ মানে আমেৰিকাত বহি থকা কোনোবা এটাই মানে কৰিলে আৰু ইয়াৰ অহাও একো অসুবিধা নহলে এ মানে একদম পুলিচেও তাহতক মানে পুৰা হেৰি দি দিলে এলাও কৰি দিলে তৎক্ষণাত এতিয়া মানে এনে কিবা কিবি এনেকে নাৰা লগা হলে এনেকে মানে কৰিব হলে বহুত মানে পাৰ্মিচন লব লাগে আন কি মানে হ বে চাৰজো কৰে মাৰি পিতিয়াওিবা কি কি হয় নাথাকে
সেইটোোৱে কেলে মাৰিব বাৰু সিহঁতক সেইটো পিচফুল প্ৰটেকচন পিছফুল প্ৰদেশত কোনো কাৰণে সিহঁতি হাত উঠাব নোৱাৰে
তাৰপিছত চবতকে অদ্ভুত অঁ সেইটোতোই এনোৰপা প্ৰথম সবতকে অদ্ভুত মানে এইটো লাগে এ উম কি বুলি কয় সি নিজে মানে ইয়াৰ উ তাত ইয়াত মানে আছিলে অত দিন দেই ইয়াত আছিলে ইয়াৰে মানে মেম্বাৰ আছিলে তাৰ মানে পাৰ্টী আকৌ বাহিৰলৈ গুচি গ'ল বাহিৰৰ পৰা গৈ পেলাইহে মানে ক'বগে পাৰিছে ইয়াতো ঢেৰ মানুহ আছে প্ৰটেষ্টা কৰিব পৰা মানে ইণ্ডিয়াৰ ব মানে ইমান মানে মানে কি বুলি ক মানে চেয়াৰ পাৰ্চনতনো কেলে সি হব লাগে ইয়াৰে হ'ব লাগিছিলে কক্ৰটোক মানে মই যদি চাপৰ্টটো কও খালি সেই মানুহটো কিছুমান কথা মোৰ খেলি মেলি লাগে মানে মানে আম আদমি পাৰ্টি বুলি নহয় মানে অপনেন্ট বুলি নহয় অপনেণ্ট অপনেন্টো লাগিব এইবাৰ দেশখনত চৰকাৰ ভুল ধৰিবলে নহলে চোন ৰজায় হৈ থাকিব কিন্তু সেই মানে আৰু কিবা ষড়যন্ত্ৰ যেন লাগে মোৰ এম আই চিক এইবিলাক চিয়ায়ে
উম তাইতো নাজানো মানে হ'লেও হ'লেও কোনো প্ৰব্লেম নাই মোৰ কাৰণ মোৰচ পচন্দ হয়
তাৰপা মানে চৰকাৰ গিৰা দিয়াৰ লগে লগে মানে চৰকাৰো গিৰালে একো প্ৰব্লেম সেইটোতো প্ৰব্লেম নাই কিন্তু দেশখননৰ গোটেই খেলি মেলি হৈ যাব ন এতিয়া নেপালখনতনো কি হয় চৰকাৰখন গিৰালে ভাল চৰকাৰখন হওক চাই এইখনত কি আৰু মানে কিনো কমাও
সো চখন ভালে হয় নেপাল
কিন্তু কিবা হে হোম মিনিষ্টাৰটোৱে যে আকৌ পদটো পৰা এৰি দিলে কিবা মানে যিটো কন্ট্ৰল কৰিব পাৰে কৰিব লগা আছিলে সেইটো কৰিব পৰা নাই তাৰপিছতে বৰ্ডাৰ বিলাকত যিটো পইচা লেভেলটো কমি গ'ল বহুত মানে যিটো আমাৰ অসমত দহ টকা মানে অসমতহে আহিছে ইণ্ডিয়াত যি টো বস্তু বিশ টকাত পাই তাহাঁত আৰু এতিটো আশীটকা মানে সেনেকুৱা হৈ গ'ল মানে
অ অ পন্ধৰিনক উম উম গম পাইছো
দেই আমাৰ এতিয়া এতিয়া আৰু কিমান আকৌ চলিবলে কি মানে বহুত দিগদাৰত মানে মধ্যবিত্ত মানুহ বিলাক ইণ্ডিয়া খনতো তেনেকুৱা কৈ দিয়া কি হ'ব গোটেই দেশখনত দুোটেই চাৰিও ফালে যুদ্ধে যুদ্ধ চব দিশতে